হেল্ল'
কি কৰিছা
ভাত খাই বিচনাত আহিছোঁ তুমি কি কৰিছা
আছো এনেই
এনেই আছা
এনেই আছো
কিয়
কি কৰিম ফোনটো চোৱাত বাহিৰে আজিকালি বেলেগ কামেই নাই তুমি কি কৰিছা
মই মোৰ ফোনটোৱে চাই আছিলোঁ বাৰু
আজিকালি সকলোৰে সেই একেই কাম হৈছে ন
অহ হয়
আগতে মানে তোমাৰ হবি কি এনে? কি কৰা তুমি?
হবি বুলিতো বিশেষ একো নাই। তোমাৰ?
এতিয়াতো ফোনতটো চাই থকাতোৱে হবি হৈছে, আগতে আছিলে। আগতে এক্টিং কৰি ভাল পাইছিলোঁ।
এক্টিং কৰিছিল নেকি?
উম কৰিছিলোঁ।
কি কৰিছিলা?
কৰিছিলোঁ স্কুল, কলেজত থাকোঁতে এক্টিং কৰিছিলোঁ।
মানে তোমাৰ নাটক
অ' নাটক কৰিছিলো। বিভিন্ন ধৰণৰ নাটক আৰু এটা টাইপৰ বুলিয়ে নহয় আৰু স্কুল কলেজত থাকে ন প্ৰগ্ৰেম বিলাক? তেতিয়া আৰু তেনেকে
মানে কেনেকুৱা? কিবা তোমালোকৰ এই স্কুল উইক বা কলেজ উইক সেইবোৰত কৰিছিলা?
তেনেকুৱাই তুমি কি কৰিছিলা আগতে? তোমাৰ একো হবি নাছিলে?
হবি নাছিলে মই স্কুলত থাকোঁতে খালী--দুটামান কুইজ কম্পিটিশনত ভাৰ্ট লৈছিলোঁ আৰু যেতিয়া কলেজত গৈছিলোঁ তেতিয়া ক্ৰিকেট খেলিছিলোঁ হোষ্টেলৰ কাৰণে। ক্ৰিকেট আৰু ভলীবল
মানে তুমি সেইকেইটা--তোমাৰ হবিয়ে আছিলে ন? হবি-হবি আছিলে নে?
ক'ব গ'লে হবিয়েই।
অ
খেলিছিলোঁ হোষ্টেলৰ কাৰণে প্লাছ টেবুল টেনিছো খেলিছিলোঁ এনেই টাইম পাছৰ কাৰণে।
বা ভালে দেখোন।
টেবুল টেনিছটোৱে মানে হবি বুলি ক'ব পাৰা আৰু সেইটো হিচাপত।
এতিয়াও খেলানে? হবিটো কন্টিনিউ কৰিছানে?
সুবিধা পালে খেলোঁ।
অহ।
এতিয়া আগৰ তুলনাত
অঁ হবিবোৰ কন্টিনিউ কৰিব পাৰিলে ভাল।
কৰিব পাৰিলে ভাল।
মই আচলতে কিতাপো পঢ়িছিলো দেই। বহুত কিতাপ পঢ়িছিলো ভাল পাইছিলো মানে
অঁ কেনেকুৱা কেনেকুৱা কিতাপ পঢ়িছিলা
কেনেকুৱা কিতাপ বুলি ক'লে প্ৰত্যেকটো এ ধৰা সময়ত বেলেগ বেলেগ ধৰণে কিতাপ পঢ়িছিলো সৰু স্কুলত থাকোতে ধৰা সাধু কথাবিলাক আৰম্ভ আৰম্ভ কৰিছিলোঁ তাৰপিছত এটা সময়ত উপন্যাসো পঢ়িছিলো তাৰপিছত তোমাৰ বিভিন্ন ধৰণৰ গল্প পুথি কবিতাও পঢ়িছিলো পঢ়ি ভাল পাইছিলো এটা সময়ত আজিকালি যে পঢ়াই নহয় পঢ়াতটো এটা সময়ত ভাল হবি এটাই আছিলে এতিয়া আৰু পঢ়াতকে বেছি ফোনটো চাওঁতে অকমান সময়বোৰ গুচি যায়
এই চাৰিওফালে একেই হ হৈছে সকলোৱে ফোন চোৱাত ইমান ব্যস্ত হৈ গৈছে যে মানে নিজৰ হবিবিলাকে পাহৰি গৈছে বহুতে
হয় দিয়া ঠিকে কৈছা কিবা কৰিব পৰা যায় নেকি হবিবোৰ আকৌ ঘূৰাই নিব কাৰণে বা তেনেকুৱা
সেইটো মই ভাবোঁ মানুহে নিজে যদি ইচ্ছা কৰে তেতিয়াহ'লে হবিবোৰ আকৌ ঘূৰাই আনিব পাৰে
তুমি কি কৰিম বুলি ভাবিছা মই ভাবিছো মই মই নিজৰ কাৰণে ভাবিছো যে মই কিতাপ পঢ়াৰ যিটো হবি সেইটো আকৌ ঘূৰাই আনিম এনেকে ভাবিছোঁ তোমাৰ কিবা তেনেকুৱা প্লেন
তেনেকুৱা প্লেন এতিয়া চোৱা মইতো ক্ৰিকেট খেলিছিলোঁ আগতে পিচত ভলীবলো খেলিছিলোঁ এতিয়া এনেকুৱা নহয় যে মানে ক'ৰবাত সুবিধা পালে মই নেখেলোঁ সুবিধা পালেতো মই নিশ্চয়কৈ খেলোঁ খেলোঁ এতিয়াও
অঁ
কিন্তু আৰু সদায় সুবিধাটো পোৱা নাযায় সেইটোৱে কথা
আজিকালিতো খেলিবলে ধৰা ঠাইৰো অভাৱ হ'ল সেইটোও এটা সমস্যা চাগে
হয়
আৰু তোমাৰ বেলেগ ধৰণৰ হবি নাছিলে নেকি ই মানে ধৰা আহ সাংস্কৃতিক দিশত তেনেকুৱা একো নাছিলে নেকি
সাংস্কৃতিক দিশত তেনেকুৱা নাই বুলিয়ে ক'ব পাৰা
অঁ মই এটা সময় খেলিছিলো বিশেষকৈ স্কুলত খেলিছিলো
কি খেলিছিল আপুনি
এই ধৰা যিবিলাক স্কুলত খেলে আৰু কাবাডী খেলিছিলোঁ তাৰ পিছত আমি পঢ়ি থাকো সময়ত এতিয়া খেলে নেখেলে নাজানো এটা আহ সটো সেইটো খেলিছিলোঁ কিমান তাপিছত আহ তেনেকুৱা ধৰণৰ খেলবিলাক খেলিছিলো আৰু যিবিলাক লগৰ লগত একেলগে লগ লাগি খেলিব পাৰি তেনেকুৱা খেলিছিলো সময়ৰ লগত খেলাটো কমি আহিলে অকমান
খেলাত ও কমি গ'ল, মানুহবোৰ চব ফোনৰ লগত ব্যস্ত তই কল
হেল্ল'
সেইটোৱেই আজিকালিতো সৰু সৰু সৰু ল'ৰা ছোৱালীবোৰৰ হাততে ফোন দি দিয়ে।
অ' উপায়ো নোহোৱা হৈছে।
উপায়ো নোহোৱা হৈছে। খেলিবলৈ ঠাই নাই যাব ক'ত?
মই যে আগতেতো মই ছবি আঁকিও ভাল পাইছিলো হা কিন্তু খুব বেয়া ছবি আঁকিছিলো যেন
ছবি মই আঁকিছিলো। মই ডেন আৰ্ট স্কুলতো গৈছিলোঁ। খালী মই হেৰিলৈকে কৰিলোঁ নেকি? তোমাৰ এই ম'ম পেঞ্চিলৰ এটা থাকে যে সেইটো কৰিলোঁ আৰু ৱাটাৰ কালাৰ। এই দুটা ক'ৰ্ছ কৰিছিলোঁ। কিন্তু বৰ এটা ভাল
নাপালা নেকি? অ' নাপালা নাপালা ময়ো আৰ্ট স্কুল গৈছিলো। আচলতে আমাৰ সময়খিনিত এনেকুৱাকে তোমাৰ আৰ্ট স্কুল যোৱাতো এটা সেয়াই আছিলে নহয় জানো? আজিকালি যিমানখিনি সুবিধা আছে সিমানখিনিতো আগতে নাছিল। এ আগতেটো আৰ্ট স্কুল এইবিলাক বেছি। আছিলে। তেতিয়া মইও গৈছিলো অ' হয় হয়। হয়
ময়ো গৈছিলো কিন্তু পিছত আধৰুৱা হৈ থাকিলে যেনিবা
অ'
যেতিয়ালৈকে হবিবোৰ মানে জীৱন্ত হৈ আছিল তেতিয়ালৈকে আমি বোৰ সুখী আছিলো নেকি
মই ভাবোঁ তেনেকৈ
কিবা ভাবিব লাগিব ৰ'বা। আকৌ যেন ঘুৰাই আনিব পৰাকে
তাকেই মই ভাবোঁ তেনেকৈ কিন্তু মই সুবিধা পালে এতিয়াও ধৰক খেলা ধূলাৰ ফালটোৰ পৰা মই আছোঁ এতিয়াও খেলা ধূলা কৰোঁ এতিয়া টেবুল টেনিছ পালে খেলোঁ ক্ৰিকেট পাৰিলে খেলোঁ।
ভাল কৰিছা দেই। তুমি যে সেইখিনি এতিয়াও
কিন্তু তোমাৰো পঢ়াৰ যিটো আছিল হ' এ সেইটোতো থাকিব লাগিছিলে।
সেইটো আচলতে থাকিব লাগিছিলে। সেইটো মই ভাবিছোঁ এতিয়া মই আকৌ ঘূৰাই আনিম। অ' অকমানকে হ'লেও আৰম্ভণি কৰিম। এতিয়া আচলতে সময় লাগে। আগতে আচলতে এক দিনত এখন মান শেষ কৰিব পাৰিছিলোঁ কিতাপ। এতিয়া সময় লাগে।
এতিয়া হয়তো তিনি চাৰি দিন লাগিব বা এসপ্তাহ লাগিব।
অ' ক'ব পাৰা তেনেকুৱা। আৰু তোমাৰ এক্টিংটো চাওঁ, সুবিধা মিলিলে।
এক্টিংটো পাৰি। পাৰা কৰিব। সুবিধা পালে য'ত যেনেকৈ সুবিধা মিলে কিন্তু এক্টিঙৰ ইমান হয়তো সুবিধা পোৱা নাযাব যিমান তুমি পঢ়াৰ সুবিধাখিনি পাবা৷
হয়
বা ময়ো পাৰিলে এতিয়া আৰ্ট স্কুলত যিখিনি শিকিছিলোঁ সেইখিনিও মই চেষ্টা কৰিম ঘূৰাই আনিব৷
ঠিকেই কৈছা৷
যদিও মানে ভৰ বৰ ভাল দিয়া
ভাল লাগিলে অ আমি য
বাৰু মোৰো ভাল লাগিলে পিছত আকৌ হয়
কথা কথা পাতিম দেই
দিয়া ৰাখিছোঁ বাৰু বাই৷
অ শুনাচোন হেল্ল' হেল্ল'
হেল্ল'
বাকী ঘৰত ভালে আছে নহয়?
ঘৰত আছে৷ সকলোৰে ভাল? তোমালোকৰ ঘৰত কি খবৰ?
ভালে আছে দিয়া, মই বোলো খবৰটো লোৱা হোৱা নাছিলে সেইকাৰণে একবাৰ হে কৰিলো আৰু
অ ভাল লাগিব এইবিলাক
পালে ভাল লাগিব বহুত দিন লগ পোৱা নাই
অঁ বহুত বছৰৰ মূৰত
বহুত বছৰৰ মূৰত কথা বা সঁচা- সঁচা ভাল লাগিব সৰু তললৈ ঘূৰি যোৱা নিচিনা লাগিলে৷
হয়
ঠিক আছে
হয় ঠিক আছে বাৰু ৰাখিছোঁ বাই৷